অ, কোৱা?
অ, কি কৰি আছা?
অএনে আছো ৰ'বা তুমি কি কৰি আছা?
এ, মই তোমাৰ আছোব নাই এই মাহত গাঁৱৰ পৰা আহিল আৰু তাকেই তোমাৰ
গাঁৱত বহুত দিন থাকিল মাহত এইবাৰ
অ', অ', থাকিল ৰ'বা এইবাৰ।
বাকী তুমি চাহ, পানী খালে নে নাই?
এ, চাহ বনাই আছো ৰ'বা মাই বোলে চাহ খাই তাকেই তোমাৰ অলপ বনাই আছো বাকী তুমি খালি নে নাই?
মই খালো ৰ'বা খাই কিন্ত এবাৰে কিবা এটা অসমীয়া সংস্কৃতিৰ বিষয়ত কিতাপ এখন কৰি আছিলো ৰ'বা আমাৰ
হয় নেকি কি কিতাপে অলপ কোৱাচোন মোকো জনাই দিয়া।
কিতাপ মানে কিতাপ খনৰ নামেই তোমাৰ অসমীয়া সংস্কৃতি ত-তাতে মানে উম, যিটো আমাৰ অসমীয়া সংস্কৃতিৰ ধৰা বিভিন্ন, বিভিন্ন ইতিহাস আছে বা আমাৰ পৰম্পৰা বিলাক বা আমি কেনেকে জীৱন ধাৰণ কৰি আহিছো আগৰ সময়ৰ পৰা অসমত বাস কৰা বা মানুহৰ যিবিলাক চিন্তা, চৰ্চা সেইবোৰ মানে কেনেকে বৰ্তমান আৰু আগৰ সময়ৰ মাজত সলনি হৈছে ত' সেইবোৰৰে বিষয় সেই আৰু ধৰা আমিতো জানাই আৰু অসমীয়া সংস্কৃতিটো আমাৰ কাৰণে কিমান গৌৰৱৰ মানে কথা ন। ধৰা অসমীয়া সংস্কৃতিত কেৱল অসমীয়া মানুহেতো নাই ধৰা। লাগও আছে। লগতে তোমাৰ বেলেগ, বেলেগ ভাষা বা যিবিলাক পৰম্পৰা সেইবোৰৰো মানে অলপ মিশ্ৰণ আছেতটো সেইকাৰণে অলপমান অসমীয়া সংস্কৃতি যিটো বৈচিত্ৰময় আমাৰ ত, সেই বিষয়ে অলপমান পঢ়ি আছিলো আৰু এই বিষয়ে তুমি কিবা ভাবা নে ধৰা অসমীয়া আমাৰ সংস্কৃতি তাৰ বিষয়ে
ভালে দিয়ে এইবিলাক পঢ়িব লাগে আৰু তুমি জানাই ন আমাৰ অসমীয়া সংস্কৃতি কিমান বাৰে বৰণিয়া ন। কিমান কি সংস্কৃতি আছে? বাকী পিছে তুমি মোক কোৱাচোন আমাৰ সংস্কৃতিতটো কিয় ইমান মানে তোমাৰ চহকী আমাৰ? অসমত বা ধৰি লোৱা আমাৰ ৰাজ্যখনত আমাৰ সংস্কৃতিটো কি ইমান চহ কি হৈ পৰিছে বা আগৰ পৰা ইমান আমাৰ সংস্কৃতিতটো কিয় চহকী হৈছে অলপ মোক বহাল ভাৱে কবা নেকি মানে মই এইটো বিষয়ে অলপ কমকে জানো মানে। যিটো মোৰ জ্ঞৰ পৰিশম সেইটো অলপ কম আছে। এইটো বিষয়ে তুমি মোক অলপ ভালে জনাই দিবা নেকি।
হয় ঠিক আছে বাৰু মই ক'ব পাৰিম আৰু যিখিনি পঢ়িছো এতিয়া। মানে মোৰ মই যিখিনি পঢ়িছো আৰু বা মই বুজা মতে আৰু যেতিয়া অসমীয়া সংস্কৃতি ন আমাৰ অ, অসমীয়া সংস্কৃতিৰ আটাইতকৈ ধুনীয়া দিশটো হৈছে তোমাৰ। এই যিটো মানুহৰ মাজত আমাৰ ঐক্য আছে। বা আমি যেনেকে সম্প্ৰীতিৰে মিলা প্ৰীতিৰে বাস কৰো সেইটো এতিয়া অসমতো বিভিন্ন জাতি হওক বা বিভিন্ন ধৰ্মক বা বিভিন্ন সম্প্ৰদায়ৰ মানুহে তোমাৰ একেলগে বাস কৰি আহিছে ন বহু আগৰ পৰা। এতিয়া ভিন্নতা ইমান ভিন্নতা থকাৰ পিছতো ধৰা সকলোৰে মাজত যিটো পাৰস্পৰিক সন্মান আমি ৰাখো বা সহযোগিতা বা যিটো এটা সন্মান বোধৰ লগত আমি এটা ভাতৃত্ববোধ সকলো ধৰণৰ উৎসৱত এতিয়া অসমৰ লোকসকলে একেলগে পালন কৰে বা তেওঁলোকে একেলগে বস্তু বোৰ বা কাম বোৰ কৰে ত' সেই টো ভাতৃত্ববোধ এ সেইটো মানে বহুত বেছি দেখা পাবা আৰু। আৰু এই যিটো ঐকয়তা মানে এই, ঐকয়তাৰ কাৰণে চাগে অসমক তোমাৰ মানে বৰ্তমান যিটো সাংস্কৃতিক মূল কেন্দ্ৰ বা শান্তিপ্ৰিয় ঠাই হিচাপে বা ৰাজ্য হিচাপে গঢ়ি তোলাত সহায় কৰি আছে আৰু আৰু তুমিতো জানাই আমাৰ এতিয়া যেতিয়া অসমীয়া সংস্কৃতিৰ কথা ক, অসমীয়া সংস্কৃতি কথা ক'লে তোমাৰ সৰ্বপ্ৰথমে মনত আহিব তোমাৰ যিটো আমাৰ বিহু বিহুতো জানাই আৰু বহাগ বিহু হওক আমাৰ কাতি বিহু বা আমাৰ যিবিলাক মাঘ বিহু এই মানে যি তিনিটা বিহু আচনা সেই তিনিটা বিহুৱে অসমীয়া সংস্কৃতিৰ মূল বুলি ধৰিব পাৰা আৰু কাৰণ এই অসমীয়া জীৱন মানে এই বিহু কেইটাই কি কৰে? অসমীয়া জীৱন তাৰ লগত কৃষি বা যিটো আনন্দ বা যিটো পৰম্পৰা ন, সেই বস্তুবোৰ প্ৰতিফলিত কৰে। এতিয়া বিহুৰ সময়ত তুমি ঢোল, পেঁপা বা গগনা বা ধৰা তটৰকাৰী বা যিবিলাক বিহু গীত বা নৃত্য আছে। চাৰিওফালে এইবোৰ দেখাই পাবা ন ত সেইবোৰে কি কৰে সেইবোৰে আমাৰ মন বোৰ ধৰা আনন্দৰে ভৰাই তোলে এতিয়া নতুন কাপোৰ পিন্ধা হওক বা আমাৰ যিটো বিহুৰ সময়ত গামোচা পোহাৰ দিয়া এটা নিয়ম থাকে। সেইটোৱে হওক বা পিঠা পনা বা লাৰু প্ৰস্তুত কৰাই হওক বা যিবিলাক আমাৰ সম্পৰ্কীয় লোক বা আত্মীয় লোক তেওঁলোকৰ সৈতে যিটো মিলি আমি উৎসৱটো পালন কৰো। তে, সেইটো এটা অসমীয়া সংস্কৃতিৰ এটা বিশেষ পৰিচয় বুলি তুমি ক'ব পাৰা কাৰণৰ বৰ্তমানৰ যুগটোত মানে মানুহে বহুত ব্যস্ততাৰ মাজত কাম কৰিব লগা হয়তটো তেওঁলোকে ধৰা নিজৰ পৰিয়াল বা নিজৰ লোকসকলৰ বাবে সময় নাপায় কিন্তু তাৰ মাজতো যিবিলাক আমাৰ উসৱ আছে বিশেষকৈ বিহু। সেই সময়ত মানে যিটো একতা বা যিটো তোমাৰ লগ, লগগি হয় বা একেলগে হৈ যিটো ধৰা উৎসৱ পালন কৰাৰ যিটো এটা নিয়ম বা পৰম্পৰা চলি আহিছে ন সেইটোৱে মানে অসমীয়া সংস্কৃতিত টা মানে বিশেষ ভাৱে পৰিচালিত কৰি আহিছে আৰু আগৰ পৰা আৰু তোমাৰ সংস্কৃতিৰ কথা ক'ব গ'লেতো অসমীয়া যিটো সংস্কৃতি এতিয়া মই যিবোৰ পঢ়িছো তাৰ উপৰিও আৰু ধৰা যিবিলাক অসমীয়া সাজ-পোছাক সেইটোতো জানে আমাৰ যিটো সংস্কৃতিত কেনেকে মানে চহকী কৰি তুলিছে এতিয়া আমাৰ মহিলাসকলে যিবিলাক মেখেলা চাদৰ হওক বা পুৰুষসকলৰ তুমি ধুতি চুৰিয়া বা যিবিলাক আমাৰ গামোচা, সেইবোৰৰ যদি কথা কোৱা সেইবোৰ মানে কি সেইবোৰ আমাৰ ধৰা, কেৱল পোচাক নহয়তো যে ধৰা আমি দৈনন্দিন জীৱনত যিবোৰ কাপোৰ পিন্ধো সেনেকুৱা ধৰণৰ কাপ গোটেইবোৰ সেনেকুৱা নহয় সেইবোৰ মানে তুমি অসমীয়া সংস্কৃতিৰ এটা গৌৰৱ বুলি ক'ব পাৰা, কাৰণ বেছিভাগ চাদৰ মেখেলা কি অসমীয়া আহ সকলে নিজে তাঁতশালত বই পেলাই ওলাই ন ত' সেইবোৰ অসমীয়া লোকসকলে পৰিধান কৰি তোমাৰ, যিবিলাক আমাৰ উৎসৱ সেইবোৰ পালন কৰো ত সেই ক্ষেত্ৰতো অসমীয়া সংস্কৃতি বহুত মানে বিশেষভাৱে উল্লেখযোগ্য বুলি তুমি ক'ব পাৰা, লগতে এনেও তোমাৰ অসমৰ যিটো তাঁত শিল্প বা শিপিনীসকলৰ গুৰুত্ব সেইটোোৱে ন বিশ্বজুৰি মানে, বহুত বেছি বিখ্যাত আৰু আৰু ধৰা, এই তাঁত শিল্পৰ জৰিয়তে তুমি এতিয়া শুৱালকুছিৰ ফালে যদি যোৱা তুমি দেখিবা তোমাৰ তাতে বেছিভাগ লোকসকলে তাঁত শিল্প ৰদ্বাৰাই জীৱন নিৰ্বাহ কৰি আছে। ত' এই তাঁত শিল্পৰ জৰিয়তে ধৰা অসমীয়া সংস্কৃতিৰ লগত তাঁত শিল্পও সেনেদৰে জড়িত হৈ আছে। কাৰণ অসমীয়া সংস্কৃতিত। এই সাজ পোছাকৰ গুৰুত্ব আছে আৰু সাজ পোছাকৰ গুৰুত্ব যেতিয়ালৈ থাকিব। শিপিনীসকলৰ বা আমাৰ যি যিসকল লোক তাঁত শিল্পৰ লগত জড়িত হৈ আছে তেওঁলোকৰ। যিটো জীৱন নিৰ্বাহ কৰাৰ উপায় নহ সেইটো ইমান কষ্টকৰ নহয় আৰু। আৰু বাকী বিশেষ অসমীয়া সংস্কৃতিৰ কথা কবলেতো শেষ নাই। কিন্তু শেষত তুমি আৰু এটা বস্তু মই ক'ব পাৰো যে তুমাৰ আমাৰ যিটো খাদ্যয় সংস্কৃতি ন। অসমীয়া সংস্কৃতিৰ সেইটো এটা গুল মানে বহুত এটা। উল্লেখযোগ্য দিশ আৰু এতিয়া তুমি। আমাৰ সকলোৰে জনপ্ৰিয় জানাই অসমৰ অসমৰ জনপ্ৰিয় খাদ্যবোৰৰ ভিতৰত যিটো আমাৰ। খাৰ হওক বা মাছৰ টেঙা হওক বা বিভিন্ন শাক পাচলি। বা আমাৰ যিটো আলু পিতিিকা সেইবোৰতো মানে বিখ্যাত আছে কিন্তু আমি যিবিলাক বিহুৰ সময়ত বা। খবৰ সময়ত ধৰা আম পিঠা লাাৰু বনাও। বা দৈ চিৰা খাওঁ বা যিবিলাক আমি অন্য বস্তু গুুৰ দি। বা বেলেগ বস্তু দি যিবিলাক প্ৰস্তুত কৰো ন সেইবোৰো বহুত। বিশেষ বৈশিষ্ট্যে ৰাখিছে আৰু অসমীয়া সংস্কৃতিত মানে এই। খাদ্য সমহে কি কৰে তোমাৰ ধৰা মানুহৰ মুখত এটা সোৱাই মানে। যিটো সোৱাদ আৰু সোৱাদতটো দিয়াই নহয় ধৰা মানুহৰ। স্বাস্থ্যটোও ভালে ৰাখে ন কাৰণ ইয়াতে তোমাৰ। কোনো ধৰণৰ মচলা জাতীয় বা বেলেগ অনন্য বস্তু ব্যৱহাৰ কৰা নহয়। আৰু তোমাৰ অতিথিক যিটো আমাৰ আলহী আহিলে বা অতিথি আহিলে। যিটো আন্তৰিক আন্তৰিকতা আমি ৰাখো তেওঁলোকৰ প্ৰতি। বা আমি যেনেদৰে তেওঁলোকক দিব পাৰো বস্তুবোৰ ত সেইটো সময়। মানে অসমীয়া সংস্কৃতিৰ এটা সুন্দৰ পৰম্পৰা বুলি তুমি ক'ব পাৰা আৰু। তেনেকে আৰু ধৰা সংগীত হওক নৃত্য় হওঁক সাহিত্য কলা হওক বা আমাৰ যিবিলাক খাদ্য সাজ পোচাক। এই সকলোবোৰে মানে অসমীয়া সংস্কৃতিটোোক বহুত বেছি ধুনীয়া কৰি ৰাখিছে আৰু। সেইকাৰণে হয়তো অসমীয়া সংস্কৃতিৰ যি। টো দিশ সেইটো মানুহৰ মাজত এতিয়াও বহুত বেছি প্ৰচলিত হৈ আছে বা মানুহৰ মাজত। দিনক দিনে ইয়াৰ যিটো। আহ ধৰা চাহিদাহিটো বৃদ্ধি পাইছে আৰু। বাকী তুমি কি কবা আৰু এই কিবা প্ৰশ্ন আছে নেকি এই বিষয়ে আৰু।
মানে তোমাৰ অ' তুমি যিখিনি কথা কলা সেইখিনি কথাতেই মানে বহুত খিনি মানে। কথাই তুমি কৈ দিলা আৰু মানে মোৰো ক'বলৈ তুমি একো বাকিয়ে নাৰাখিলা। বাকী পিছে একো নাই বাৰু মই মোৰ ফালৰ পৰা আৰু ক'লে আৰু অসমীয়া সংস্কৃতিটো মানে আমাৰ যিটো। হয় নহয় আমাৰ যিটো গুড়িৰ পৰা বা শিপাৰ পৰা যিটো অহা সংস্কৃতি সেই সংস্কৃতিৰ পৰা এতিয়ালৈ যিটো সংস্কৃতি চলি আছে সেই সেইটো তাৰ পৰাই হৈছে ন ত' মই ভাবো আমি আৰু এইবিলাক যিমান পাৰো আমি সি সিমান সংৰক্ষণ কৰিব লাগে আৰু আমাৰ যিটো অসমীয়া সংস্কৃতিৰ যিটো তোমাৰ সভ্যতা আছে সভ্যতা বিলাক কাৰণ তোমাৰ এদিন এনেকুৱা দিন আহিব যত তোমাৰ এইবিলাক সংস্কৃতি মানে মানুহে নোহোৱা কৰি পেলাব বা মানুহে বাহিৰা যিবিলাক সংস্কৃতি আছে। সেই সংস্কৃতি বিলাক তোমাৰ আকোৱালি ল'ব আৰম্ভ কৰিব ত কাৰণে আমি কিছুমান পদক্ষেপ ল'ব লাগিব দিয়াচোন। চৰকাৰৰ লগতে আমি সমাজখনেও বা তোমাৰ এখন ৰাজ্যখনেও তোমাৰ বহুখিনি পদক্ষেপ ল'ব লাগিব। কাৰণ তোমাৰ নিজৰ ৰাজ্যৰ বা নিজৰ দেশখনৰ যিটো সংস্কৃতি সেই সংস্কৃতিটো মান অপৰিসীম আৰু ক'বলৈ গ'লে। মানে সেই সেই সংস্কৃতিকে বেলেগ সংস্কৃতি কোনোনে ভাল হ'ব নোৱাৰে বা হ'লেও তোমাৰ নিজৰ সংস্কৃতি সদায় বা নিজৰ পৰম্পৰা ৰীতি নীতি সদায় নিজৰে আৰু মানে এইটো বেলেগৰ ল'লে বা বেলেগৰ তুমি সেই সেইবিলাক আহ গ্ৰহণ কৰিলেও তোমাৰ যিটো নিজৰ সংস্কৃতিৰ লগত যিটো তোমাৰ। মানে মিল আৰু বা তোমাৰ যিটো তোমাৰ মনৰ লগত যিটো খাপ মেলি যায় আৰু নিজৰ সংস্কৃতিৰ লগত সেইটো কিন্তু অপৰে মোৰ মতে আৰু মানে আমি যিমান পাৰো আৰু আমি নিজৰ লগতেও আমাৰ আহিব লগা মানে যিটো অ' যুগ আছে সেই যুগকো আমি আগবঢ়াই লৈ যাব লাগে এইবিলাক মানে অ' তোমাৰ যি বিলাক আমাৰ সংস্কৃতি স সভ্য়তা সেই সভয়তাৰ মাজেৰে লৈ যাব লাগে কাৰণ তেওঁলোকেও পিছলৈ আম আমি যেনেক বা আমাৰ মাৰ দে যেনে সংস্কৃতিবোৰ ৰাখি আছে আমি যেনেকে ৰাখম আৰু তেওঁলোকৰ তেতিয়ে ৰাখিব সংস্কৃতিটো মানে তেওঁলোকে তেতিয়েেই সংস্কৃতিবোৰ মানে তেওঁলোকে গ্ৰহণ কৰিব বা তেওঁলোকে সংস্কৃতিবোৰ ভাল হাব আৰু নিজৰ মনত ব ধৰিলা তেওঁলোকে মানে মনত শান্তি পাব যে এইটো আমাৰ সংস্কৃতি এইটোমাৰ এটা বহুত ডাঙৰ সংস্কৃতি আৰু ইয় লৈ আমি গৰৱ্বিতওঁ বা ইয়াক লৈ আমি বহুত গৌৰৱ অনুভৱ কৰো ত' সেনেবিলাক ক্ষেত্ৰত মানে বহুত খিনিয়ে তোম সহায়কাৰী হয় দিয়াচোনানেমাৰ সংস্কৃতি বা সভ্যতাটো বাকী পিছে অ', ক'ব লগাো বহুত আছে দিয়াচোন কাৰণ এ এইখিনি দি আমাৰ অসমীয়া সং সংস্কৃতিত বা তোমাৰ অ', এইখিনি সময়ত বা অলপমান সময়তে তোমাৰ অসমীয়া সং সংস্কৃতিতো শেষ কৰিব নোৱাৰা ন সেনেকুৱা কথা আৰু মানে কথা কবলৈ গ'লেো বহুত কথাই ওলাই দিয়াচোন ত' সেয়ে আৰু বাকী পিছে হ'ব দিয়া নহলে আজি পিছলৈ আৰু কেতিয়াবা অ', চাউথ ইণ্ডিয়া নে কি কোৱা
অ', দিয়া হ'ব দিয়া ৰাখিছো দিয়াৰ পিছত কেতিয়াবা তুমি সময় পালে ফোন মাৰিবা আমি কথা পাতিম এই বিষয়ে
অ', অ', দিয়া